অ, শুনা পাইছা নাই।
অ, পাইছোঁ।
অ, এই মই তোমাৰ এই এনেই তোমাৰ অকণমান ৰাস্তাৰফালে ওলাই আহিছিলো। তুমি?
অ এয়া মইো নিয়া আছো। বাকী খবৰ ভাল।
খবৰ খাতি ভালেই আৰু ভালেই বাৰ ভালেই বাৰু দেই তোমাৰ কেনেকুৱা?
এয়া ভালেই ভালে।
অ' অ' অ' বাকী ভাত পানী খালানে নাই?
উম, উম বাকী ইফালে উ পথাৰত খেতি বাতি কৰিছে নাই।
খেতি তোমাৰ সেই খেতি কৰিছে বাৰু দেই। এ কঠীয়া চঠীয়া পাৰিছে আৰু এতিয়া
উম, আহ কৰিছে কৰিছে। বাকী মাছ চাচ চাচ ওলাইছে নৈ নাই।
অ' মাছ তোমাৰ সেই তোমাৰ কালি কালি জাল পাতিছিলোঁ দেই মই পথাৰ পথাৰত পথাৰতে পাতিছিলোঁ বাৰু দেই জাল
অ 'অ'
তাৰ পিছত তোমাৰ মাছ ইমানকে এই আগৰ নিচিনাকে তোমাৰ মাছ চাছ লগা নাই গম পাইছেনে জালত মানে এতিয়া মাছৰ মানে কিবা পৰিমাণটো অলপ কমিছে আগতকে আগতে তোমাৰ অ' আগতে তোমাৰ সেই বাৰী হয়, হয় এই বাৰিষা কালত আগতে আগতে তোমাৰ কিমান মাছ ওলায়।
উম, উ মাছ
তেনেকুৱা পাই অ'
এতিয়া লোকেল মাছ পাবলে নাই হয়। অ' এতিয়া লোকেল মাছ পাবলে নাই। কি হৈছে এতিয়া মানে বতৰ পৰিৱৰ্তন হৈছে যে বতৰ পৰিৱৰ্তন পৰিৱৰ্তনৰ লগতে সময়ো পৰিৱৰ্তন হৈছে। আগৰ দিনত এতিয়া উম পানী যেতিয়া অভাৱ নাছিলে মাছবোৰ তেতিয়া বহুত দিন ধৰি জ়িব পাৰিছিলে
উম' তাকে তাকে। এই মেইন গেছটো কি গম পাইছ নে এতিয়া যে মাছৰ যে পৰিমাণটো যে কমিছে এই তোমাৰ কি হয় মানে সেই তোমাৰ মাছৰ যেতিয়া মানে পোৱালি হয় গম পাইছানে। সেই, সেই অ' সেইটো সময়তে মানে মানুহে কি মা মাছবলাক গোটেই ধৰি মেলি নাইকিয়া কৰি পেলাই। চব খতম কৰি দিয়ে ধৰি। সেইকাৰণে তোমাৰ পিছত মাছখিনি মাছ খিনি নোলাইগে আকৌ মাছৰ পৰিমাণতটো সেই সেইটো কাৰণতে কমি গৈছে গম পাইছা্
আৰু আজিকালি মানে মানুহে মানে মাছ ধৰি তেনেকে নাযায় হয় নহয় খেতিও তেনেকে নকৰৰে খেতি বাতি খোৱা দেখাাব নাযায় মাছো তেনেকে নধৰে। আৰু মানে কি হয় এতিয়া হয় আৰু এতিয়া মানে কি হৈছে মানে তোমাৰ আহ উম। হাল বোৱা হয়তো, যাৰপৰা নেকি মাছবোৰ মৰি মৰি যায় হয় নে নহয়।
মাছ বিলাক মৰি যায়। হয়, হয়।
অ, আৰু বৰ্তমানত দেখা পোৱা যে যিখিনি আমাৰ অসমীয়া মানুহ সেইখিনিয়ে এ তেনেকে এটা মাছ ধৰা দেখা পোৱা নাযায়।
অ, তাকে সেইটো হয় বাৰু মানে ত তোমাৰ এতিয়া অ, অ। কোৱাচোন কোৱা।
আমি আচলতে লোকেল মাছ খাব লাগে তেতিয়াহে আমাৰ স্বাস্থ্য ভাল থাকিব তেতিয়াহে আমি শক্তি, ভিটামিন হয়নে নহয়? এতিয়া বৰ্তমান সময়ত আ' মানুহবোৰ যে চালানি মাছ যিবোৰ চালানী মাছে
হয়। অ, সেইটো সেইটো আচলতে মই গম পাইছো। বাৰু দেই কথাটো। এই মই তোমাৰ পাইছিলোঁ তোমাৰ মই মানে কিতাপত পাইছিলোঁ দেই। তোমাৰ মানে এই এনে লোকেল মাছটো খাব লাগে মানে লোকেল মাছটো খালে ভাল বহুত ভাল। আৰু তাত তোমাৰ সেই চালানী মাছতকৈ তাত মানে তোমাৰ প্ৰটিনো সৰখকে পায়। প্ৰটিনো মানে বেছিকে পায় আৰু তাত মানে অ'পুষ্টি পুষ্টিখিনিও সৰহ সৰহকে পায়। আৰু তাৰ লগতে আৰু এটা বহুত মূল্যবান বস্তু পায় সেইটো কি গম পাইছে নাই ওমেগা থ্ৰী।
ওমেগা, ওমেগা হয়।
হয়, ওমেগা থ্ৰীটো তাত বহুত বেছিকে পায় গতিকে আমাৰ ওমেগাত থ্ৰীটো মানে আমাৰ শৰীৰৰ কাৰণে কিমান উপযোগী। হয়, সেইকাৰণে ওমেগা মানে ওমেগা থ্ৰীটো পাবৰ কাৰণে আমি মাছটো খাব লাগে। কিন্তু তুমি সেই তাৰ পৰিৱৰ্তে যদি তোমাৰ চালানী মাছখিনি চোৱা। কিন্তু চালানী মাছখিনি কিন্তু সেই সিমান ভাল নহয় খালে। আৰু চালানী মাছ এইবিলাক খালে কি হয় আমাৰ শৰীৰৰ বহুত অপকাৰ হয় গম পাইছা নাই স্বাস্থ্যটো এফেক্ট কৰে বহুত, গম পাইছা।
হয়।
উম গতিকে আৰু সেই আমি চালানী মাছটো অলপ কম খাব লাগে মানে আমি খালে লোকেল মাছটোৱে খাব লাগে।
উম, আমি খাব লাগে হয় তেতিয়া মাছ ধৰিলেহে মাছ পোৱা দেখা পোৱা যাব হয়নে নহয়।